অ', কি কৰিছ?
এয়া আছো।
অ'।
কাম - চাম কৰি বহি আছো।
খোৱা - বোৱা হ'ল?
অ' হয় গ'ল, আপোনাৰ?
মোৰো হ'ল মই চাহ - তাহ খাই বহি আছো ৰ।
উঠিলে নাই মানুহবিলাক?
এ মানুহ মানে ল'ৰাটো নায়ে। তাৰপিছত আকৌ এইফালে আমাৰতো উঠাই নাই।
অ'।
ৰাতি শুওতে দেৰি হয় যে। কালিতো কেইটা, কালি চাৰে এঘাৰটা, বাৰটা মানে বাজিলে মই শুওতে মই মানে হেৰিয়া ফোনত হেৰি কৰিম বুলি ভাবি আছিলোঁ নোৱাৰিলোঁ। তাৰপিছত হেৰি শুই গ'লোঁ গৈ, বাৰটামান বাজিলে মই মই ভাত খাওঁতে চাৰে এঘাৰটা, বাৰটাই বাজিলে আৰু।
অ'।
তোৰ হ'ল খোৱা - বোৱা?
খোৱা - বোৱা হৈ গ'ল অহ।
অ'।
ৰাতিপুৱাখিনি হ'ল আৰু দুপৰীয়াখিনি আছে।
উম ল'ৰা গ'ল স্কুল?
ল'ৰা গ'ল অ', ল'ৰা আহিব এতিয়া এঘাৰটাত ছুটি হ'ব।
উম উম, মানুহটো গ'ল।
মানুহটো গ'ল অ'।
অ'।
এঘাৰটা বাজিলে ন'।
এঘাৰটা বাজিলে অ'। এতিয়া কিয়, কাপোৰ চিলাই আছে নেকি?
কাপোৰ চিলোৱা নাই, চিলাম হে কাপোৰ অ'। কাম কেইটা কৰি লৈছো।
অ', তই কাপোৰ এ তই এক্সট্ৰা কাপোৰ আনি দিলে তই হেৰি কৰি দিব পাৰিবি ন'?
অ', অ', আমাৰ বাইদেউক বনাই দিছো নহয়।
অ'।
আনি দিব, মই বনাই দিম।
কিমান লয় এনে এক ৰঙীলযোৰ কাপোৰ এযোৰ?
এনেই ভাল কাপোৰ আপুনি আনিবলৈ গ'লে চাৰে চাৰিশমান ল'ব।
অ', অ'।
এই নাৰায়ণ দোকানতে পাই।
অ'।
তাতে মানে একে দ'ম দ'ম আছে কাপোৰ চেট।
অ'।
কম দামীও পায় আকৌ। আপুনি কম দামীযোৰ আনি পেলাই অলৈ-তলৈ পিন্ধি যাব, দিগদাৰ হয় যে।
অ', অ',
অনলাইনত পায়তো।
অনলাইনত পায়। চাবলৈ গ'লে একেই হয়গৈ আৰু।
একেই হয় গৈ অ'। অনলাইনত অকণমান কম পৰে।
আ আকৌ অনলাইনত দিবলৈ এটা কথা কম মানে, কি হয় কাপো কিছুমান বেয়াও আহি যায় ন' চিলিক টাইপ আহে।
অকণ আকৌ পলিষ্টাৰ মিছ থাকে।
অ'।
সেইকাৰণে মানে অনলাইনত কাপোৰ বিলাক এতিয়া তই টাউনত গ'লে তই আমাৰ নিজে চাই পেলাই আনিব পাৰি ন'।
অ', নিজে চাই নিজে ভাল কালাৰ চাই আনিব পাৰি।
উম। তই এতিয়া অনলাইনৰ কাপোৰযোৰ তই আনিবি। আকৌ কাপোৰটো ইমান ভালো নাহে। কিছুমানহে ভাল আহে। কিছুমান মানে এতিয়া মই এবাৰ কাপোৰ এযোৰ দিলো। মানে দেখি প ভাল লাগিলে ন'। তাৰপিছতে দিলো তাৰপিছত সেই চিলিক টেপ আহিলে। তাৰ পিছত ভণ্টিক দি দিলো পিন্ধিব নোৱাৰি পেলাই।
উম।
গৰমত পিন্ধিব নোৱাৰি মানে।
গৰমত পিন্ধিব দিগদাৰ হয় অ'।
ঠাণ্ডা দিনত পাৰি আও গৰম দিনত পিন্ধিবলৈ অকণ অসুবিধা হয় মানে।
উম।
বহুত গৰম লাগে একে, তাৰপিছত ভণ্টিক দি দিলোঁ, ভণ্টিক ভণ্টিয়ে নি পেলাই থৈহে দিছে, তাইও নিপিন্ধে গৰমত।
অ'।
আজিকালি মানে কি, আজিকালি চুইজাৰেই পিন্ধে ন' বহুতে।
চুইজাৰে পিন্ধে, হ'লেও মন্দিৰ-চন্দিৰ গ'লেও ভাল লাগে।
অ', মন্দিৰত গৈ পিন্ধি যাব পাৰি, মন্দিৰ, বিয়া-ছিয়া। তেনেকুৱাত পাৰি আৰু, কিন্তু মানে এনে চব হেইয়াতে মানে তই চাদৰ-মেখেলাযোৰ পিন্ধি গ'লে অকণ অশান্তি লাগে অ'।
অশান্তি লাগে, মোৰতো দিনটো পিন্ধ থাকিলেও বহুত অশান্তি
মই এতিয়া সেইদিনাখন ফুৰিবলৈ গ'লোঁ, চাদৰ-মেখেলাযোৰ পিন্ধি গ'লোঁ, একে কিবা উশাহ নোপোৱা নিচিনা লাগিলে হেই।
অ'।
আহি কাপোৰযোৰ খুলি দিওঁতেহে, মই মানে আকৌ শান্তি পাইছোঁ। একেবাৰে গৰম, অ'। গৰম ভাৱ একেবাৰে সমানে গৰম সোমাই গৈছে, এনেকুৱা মানে বেয়া লাগিছে একে। গৰমত কাপোৰযোৰ খুলি দি আহি ঘৰত খুলি দিছোঁ, তেতিয়াহে শান্তি পাইছোঁ মানে।
আজিকালি অভ্যাস নোহোৱা হ'ল যে।
আৰু একে চাদৰ-মেখেলাযোৰ মানে নিপিন্ধি, নিপিন্ধি, পিন্ধিব নোৱাৰা হ'লো। পিন্ধোতে, পিন্ধোতে কিমান দেৰি লাগি যায় গৈ।
উম।
এতিয়া দুপৰীয়া কি বনাবি?
দুপৰীয়া ভাজি এ, দালি, ভাজি, ভাত বনাম। কালি হেৰি বনাইছিলোঁ, পাৰ মাং কি হেৰি, কলাডিল আৰু মাংস।
অ'।
আছে সেয়া অলপ, থৈয়ে দিছোঁ।
উম।
কলা ডিলৰ মাংসয়ে খায়নে আপোনালোকে?
মই খাই পোৱা নাই কিন্তু আজিলৈকে, কেনেকুৱা বনাই নো?
এই বঢ়িয়া লাগে, ভাল লাগে খাই।
ব্ৰইলাৰ মাংসটো ন'?
ব্ৰইলাৰ মাংস মানে, পাৰ মাংসৰ লগতো খায়। কিন্তু পাৰ নাই যে, এতিয়া ব্ৰইলাৰ, গৰমত কালি ব্ৰইলাৰ লগতে বনাইছোঁ।
অ', তাৰমানে কি, হেৰি খিনি ভাজি লয় নে কি, হেৰিয়ৰ লগতে হেৰি কৰি লয় নে?
প্ৰথমতে কল, কলা দিলটো কাটি পেলাই অকমান হেৰি কৰি পেলাই কচি পেলাই, নিমখ অকণমান দি থৈ দিব লাগে। দি অকমান পানী দি সেইখিনি চেপি
উম।
মাংসৰ যোগাৰতটো চব জানেই, মচলা-চলা চব আদা নহৰু লৈ, মাংসটো অকণমান ফ্ৰাই কৰি ল'ব লাগে।
অ'।
তেলত, ফ্ৰাই কৰি আলুখিনিও ফ্ৰাই কৰি ল'ব লাগে, লৈ কলা দলটো ভাজি
উম।
অকমান সময় ভাজি তাত মাংসখিনি দি দিব লাগে। দি পেলাই আলু টো দি দিব লাগে আৰু। তাপা মাংস মচলায়ে গোটেইখিনি দিব লাগিব আৰু।
ইমানটো কলানি খাবলৈ ভয়ে লাগে আমাৰটো পেচাৰ আছে যে।
অ',
ভয় লাগে মানে খাবলৈ।
মই পছলাৰ লগতো বনাওঁ।
এনে খাবলৈ মন যায়, কিন্তু আকৌ আমাৰতো কাৰণে ভয় লাগে খাবলৈ মোক।
অ', নয় প্ৰেছাৰ থকা মানুহে নোৱায়ে খাব বাৰু।
উম, কলা ডিলটো ভয় আছে।
উম, অ, বাইদেউ আহিছিল যে মাজতে এদিন, মই পচলা আৰু মাংস বনাই খুৱাইছিলো।
অ',
আমাৰ পচলা আনিলে মই মাংসৰ লগতেই বনাওঁ। পচলাটো মানে ল'ৰাই আমাৰ নাখায়। মাংসৰ লগত দি দিলে মানে
উম।
খাই দিয়ে সি।
উম,
কলা ডিলো নাখায়, কালি মাংসৰ লগত বনাইছো খাইছে।
এদিন বনাই খাম ৰ আমাৰ আমাৰ আমাৰটোৰ কাৰণে বেলেগে থৈ দি
অ',
তা কাঢ়ি থৈ দিম।
অ',
আমাৰটোৱে মানে কি জো অ মানে মাম ব্ৰইলাৰটো অকণমান জোল টাইপ খায় ন? সেইকাৰণে তাৰমানে অ, এতিয়া তই কলা পচলৰ লগত বনালে অকণ থুপথুপিয়া নিচিনা কৰিব লাগে।
অ', থুপথুপিযা কৰিব লাগিব, অহ।
তেতিয়া ভাল লাগে খাই।
উম।
তাতে জোল টাইপ কৰিলে তই, বেয়া হৈ যায় ন খাবলৈ? উ উম, থুপথুপিয়া হ'লে তাৰ মানে এনেকৈ সানি খাব পাৰি।
অ', ব্ৰইলাৰ ব্ৰইলাৰটো এনেও অকন জোল বনালে বেয়াই লাগে।
অ, আৰু মানে ব্ৰইলাৰটো বগা হৈ থাকে ন? পানী দিলে বগা হৈ যোৱা নিচিনা হয়।
বগা হৈ যায়।
সেইকাৰণে খাবলৈ বেয়া। আমাক
এদিন মই বনাই খুৱাম দিয়ক, আহিব।
অ, যাম দে। গ'লে, খুৱাবি তই বনাই ন?
অহ। আগতিয়াকে কৈ দিব মই কলডিল লাৰু ম মাংস আনি থম।
অ, অ, যাম ৰহ এ অকণমান হেৰি হওক। ল'ৰাও আহক।
অঁ।
এতিয়া যাব পাৰি। ল'ৰাটো কাইলৈ আহিবই যে।
অ।
গলোঁ য়ে তাকো সিদিনাখন আহিছেগৈহে বায়ৰ।
অ, তাই বাৰু আহেই থাকে।
উম।
তাই মন গলে মাতিলে আহি যায়। আামাৰ লৰাই মাতে আৰু।
আহিয়েই যায়। আহিব চাগৈ আমাৰ ভাইটিহঁত আহিব যে থকাকৈ। এই বন্ধত গৰম বন্ধত আহিব। এ এতে এক তাৰিখৰ পৰা বন্ধ হ'বতো আহিব। তাই কৈছে, মোকো মাতিবি মইয়ো যাম।
অ।
তেতিয়া আহিব চাগৈ তাই।
উম, তাইক এতিয়া থাকিব কলে চিন্তা নাই। বোৱাৰী আছে ন?
অ, বোৱাৰী আছে এতিয়া টেঞ্চন নাই আৰু।
এতিয়া আমাৰতো নোৱাৰ ন। ঘৰখনেই এৰিব নোৱাৰ। আমাৰ হওঁক, তোৰ হওঁক একেই।
উম‌।
ঘৰ হেৰিখনেই এৰিব নোৱাৰো।
উম।
আকৌ ভাত বনাই পালেহিয়ে।
উম।
তাৰ পৰীক্ষা কেনেকুৱা হৈছে ভাল হৈছে নে?
পৰীক্ষা ভালে হৈছে অঁ।
উম।
পৰীক্ষা ভালে হৈছে। এ নপঢ়ে পঢ়িবলৈ মন নকৰে তথাপি তথাপিতো দেখোন ভালেই হৈছে নেজানো আৰু।
পঢ়িবলৈ মন নকৰে যি পোৱালিয়ে পঢ়ে যে অকণমানতে মনত ৰখে গম পাইছনে নাই ইমান পঢ়ি মানে কিছুমান পোৱালিয়ে বেছি পঢ়িলেও পাছ নকৰে কিছুমান পোৱালিয়ে আকৌ অ অকমান পঢ়িলেই পাছ কৰে মুগজত সোমাই যায় ন?
উম কালি মাষ্টৰনীজনীয়ে পাই পেলাই কৈছে ভাল হৈছে বুলি পৰীক্ষা।
উম।
বাপেক গৈছিলে।
উম এইটোয়েটো বাপেকে ইমান কষ্ট কষ্টকে যেতিয়া একেবছৰে মেট্ৰিক পাছটো কৰিলে নিজৰ মন বাপেকৰ মন টো ভাল লাগিল, তোৰো মনটো ভাল লাগিল হয়নে নহয় কিন্তু তই যদি বেয়া কৰ পইচা পাতিখিনিও গ'ল এইফালে এই‌ ফালে তাৰ মনটোও পৰি যাব।
উম।
উম কষ্টৰ ফলটো মানে দিলে ভাল লাগে পোৱালিয়ে হয়নে নহয়?
অ'।
মানুহৰ পইচা পাতি খিনিতো বহুত খৰচ হয় ন হম প্ৰাইভেট স্কুলতো কিনো কিমান পইচা লৈ লয়, উম। আমি পঢ়াই পেলাই গম পাইছোটো।
বহুত টকা যায়। আগৰখন নাই মই বেলেগত দিলো।
অ'।
একে তাৰ তাৰপা লৈ গ'লো নহয়।
অ', এতিয়া বেলেগত দিলি গৈ। বে সেইখন সেই আগৰ স্কুলখনত বহুত পইচা লৈছিলে ন?
আগৰ এ বা বহুত পইচা।
উম।
মাহে পোন্ধৰশ টকা ভা এ ফীজ লয়।
উম।
কম অকণমান কম আৰু অ'।
উম, এনে এইখন ক'ত জাতীয়, জাতীয় বিদ্যালয় নি?
নহয়, নহয় গুৰু নানক।
অ', গুৰুনানক।
উম। সেইফালে দিছো আমি এইফালে যামগৈ যে, সেইফালে সুবিধা হ'ব তাৰ আৰু।
কেতিয়া যাবি তহঁতে?
আমি এই সাতাইচত যাম বুলি ভাবি আছো।
তালৈ বে
অ'।
হৈ গ'ল তাৰমানে ঘৰ?
ঘৰ হৈছে, কিন্তু হেৰিত তলটো কৰিবলে আছে, তলটো ফ্ল'ৰ কৰিবলে আছে।
অ'।
আৰু দৰ্জা খিৰিকী খিনি লগাবলে আছে।
অ', অ'।
এ ভাবিছো ইয়াত হেৰি ইমান টকা ভৰি থকাতকৈ, যেনে তেনে সোমাই ল'ম গে নেকি?
এ যেন তেনে সোমাই লবি আৰু থূল মূলকৈ, সোমাই লোৱাৰ পিছত যি কৰ হেৰি কৰি ল'লেই হ'ল আৰু। হয় নে নহয়?
তাকেটো।
যেন তেনে সোমাই ল'লেই হ'ল আৰু।
উম, সোমাই লওঁ তাৰপিছতে লাহে, লাহে কৰি থাকিম, মানুহ নাথাকিলে নহয় অ'।
নহয়, এ-এটা ৰুম কৰি ল'লে
উম।
তাৰছত ইকেইটা ৰুম লাহে, লাহে হৈ থাকিব, মানুহ সোমালেহে কাম হ'ব, এনেই সুম নোসোমালে কাম নহয়।
তাকে গোটেই গোটেইখন টিং লগোৱা আছে, টিং পোৰা লগালো, গোটেই ঘৰটোতে লগালো।
অ'।
টিং চিং লগাই দিছো ৰুম খিনি মানে, ফ্ল'ৰটো কৰি ল'ব পাৰিলে হৈ গ'ল আৰু তে থাকিব পাৰি আৰু সেই দৰ্জা খিৰিকি খিনি লগাব, খিৰিকিটো দুখনমান লগ গোৱাই আছে, দুখন খিৰকিয়ে লগাবলে আছে।
উম।
দৰজা তিনিখন লগাই ল'লে হৈ গ'ল আও। তেতিয়া লাহে, লাহে ঘৰ তাত সোমাই ল'লে অলপ অলপ কৰি থাকিব পাৰি আৰু।
অ', অ'।
ইয়াৰ পা গৈ তাত কাম কৰিবলৈ বৰ দিগদাৰ।
দূৰো হয়, ন!
দূৰো হয়। নহয়, মোৰ আহা যোৱা বহুত কষ্ট হয়, দিন ভৰ তাতে থাকিব লাগে নোখোৱা নেমেলাকৈ।
উম।